হেল্ল'।
দাদা কি খবৰ?
ভালে দিয়ক আপোনাৰ?
ঠিকে আছো আৰু দিয়ক যেনে তেনে কৃষি চৃষি কৰি আছো আৰু।
কি কৰিছে?
কৃষিৰ লগত জড়িত হৈ আছোঁ আৰু।
অ কৃষিৰ লগত জড়িত ন' আপুনি। অ ময়ো ময়ো। তেনেকে আপুনি কিমান বছৰ বা মইয়ো টো তেনেকে মই কৃষি মই তো আপোনাৰ আমাৰ গাঁৱৰ একদম মানে আপোনাৰ ক'ব গলে এক। নম্বৰীয়া কি? কি মোৰ নামে আহে
হয়- হয়।
হয়।
ভাত খালে?
খালো-খালো ভাত। মানে আপোনাৰ অ ', আমি এতিয়া খেতি- বাতি কৰা মানুহ ন' দশটা মান বজাতে, আপোনাক মানে এ ', গৰম দিয়া ভাত একথালি ভাত খাই দিওঁ আৰু,
অ', মই খালো পিছে, -
হয় -হয়
কি দি খালে আপুনি?
এ', আজি বিশেষ একো নাই দিয়ক কাৰণ ঘৰৰে গৰৈ মাছ আছিলে মানে আমাৰ পুখুৰীৰ।
অ', পুখুৰী খান্দিছে নেকি?
পুখুৰী হয় আমাৰ ঘৰৰে মানে পিছফালে খানা নাই, খানা এইটো পুখুৰী আপোনাৰ আমাৰ ককা- আজো- ককা, থকাৰ দিনৰে পুখুৰী। বহুত ইতিহাস আছে বুজিছেনে নাই?
বুজিছোঁ- বুজিছোঁ-বুজিছোঁ।
এ', চাৰি বিঘা মাটিৰ মানে এটা ডাঙৰ ফিচাৰী আছে তাত আপোনাৰ মাছৰ খেতি কৰো আৰু তাত আপোনাৰ ৰৌ, মিৰি ভৰালি, পুঠি নাহৰ তাৰ পিছত আপোনাৰ, তে অ', আঃ আৰু কি অ', ভালে -ভালে আপ? আপোনাৰ সেয়া মাছ- চাছ আপোনাৰ খেতি- -বাতি কৰি তাকে আজি মানে ৰাতিপুৱা সময়ত মানে গৰৈ মাছ কেইটামান ধৰিলো। তাকে মানে, অকনমান মানে ভাজি খুচি এতিয়া খাই পছো মানে তাকো এতিয়াও আকৌ সেয়া মাছ দি পেলাই আকৌ মানে খাম আৰু।
অহ ',
আপুনি পিছে কিহেদি খালে?
মই?
হয়।
মই আপোনাৰ আলু- পিটিকা খালো তাৰপিছত আপোনাৰ পইতা ভাত।
অ', নাই ঠিক,
যিটো অতিপাত্ৰা আপোনাৰ গৰম পৰিছে সেইটোততো চাই পেলাই একদম কষ্ট,
হয় দিয়ক, হয় দিয়ক আজি কাম কেনেকুৱা আপোনাৰ হাল বোৱা হ'ল নে মাটিত?
অহ ', আজি হাল নাই বোৱা বুজিছা আজি গলো মানে গুৱাহাটীত। এইয়া তিন- চাৰি তাৰিখে আহিব অহা মাহৰ এ ', চাই জাপানৰ প্ৰধানমন্ত্ৰী আহিব যে, বুজিছে এই তাৰে অলপমান কাম কৰিলো। ৰ গুৱাহাটীত কাম চলি আছিলে ৰঙৰ,
হয়, অ ', আপুনি ৰঙৰ কাম কৰি আহিলে নেকি?
হয়- হয় ৰঙৰ কাম কৰি আহিলো। আজি খেতিত যোৱা নাই?
অ', নাই ঠিকে আছে, ঠিকে আছে মোকো- -মোকো এজনে লগ ধৰিছিলে ঠিকাদাৰ এ, নে মানে মোক কৈছিলে যে এয়া যাব পাৰিবা নেকি? এতিয়া, আমাৰ এতিয়া হাল বোৱা সময় ন। এতিয়া খেতি বাতিত এতিয়া ৰোৱাত ৰোৱা পেলাবলে হ'লেই এতিয়াতোন আও
হয়।
কাৰ ম বাধা কৰি দিলো হয় হয় এই ধুমা ধুম আজি আজি ধুমা ধুম হয় আজি সেয়া ধুমা ধু ধুম তোমাৰ মানে কি আমাৰ কি কৰিছো, এয়া উম চাৰি বিঘা মাটিৰ আজি মানে ধুমা ধুম বাকী আছিলে, চাৰি বিঘা মাটি আজি হাল বাই পেলাই! আলি চালি বান্ধি পেলাই, এইয়া এতিয়া মানে ঘৰলৈ আহিছোঁ। ত' অহা কালিলে আকৌ পানী দিব লাগিব বেছি নিজেই যিহেতু বৰষুণৰ পৰিমাণটো নায়েই
নাই নাই যিটো অতিপাত গৰম পৰিছে বৰষুণ নাইকিয়া হৈ গৈছে।
অ হয় দিয়কচোন সেই গছ গছনি থাকে থাকিলেহে বৰষুণ আহিব, মানুহবোৰে যি আগতে আমি যেতিয়া খেতি কৰো ন, আমি তেতিয়া কেনেকুৱা বৰষুণ কি ভাল লাগে। পথাৰত যেতিয়া ভিজি ভিজি যেতিয়া হাল বাও নহয় আকৌ পথাৰত আপোনাৰ হাল বাই থাকোতে যেতিয়া বৰষুণটো দিয়ে গাত যেতিয়া পানী টোপাল যেতিয়া পৰে! কি ভাল লাগে আপোনাৰ আজিকালি পথাত গ'লে আপোনাৰ টেক টেকে ৰ'দডাল ওলাব, আপোনাৰ গোটেই কাম চাম তেনেকে কৰিব নোৱাৰি, হয় দিয়ক হে, বাকী ঘৰ সকলোৰে ভাল আও ন?
হয় হয় সকলোৰে ভাল আপোনালোকতো ভালেই ন?
আমাৰ আছে আছে, একদম ঠিক ঠাকে আছে দিয়ক। ভালে কুশলে।
পিছে আপোনাৰ কাম বন কেনেকুৱা চলি আছে?
কাম তেনেকে বিশেষ আগবঢ়া নাই, আপোনাৰ মানে কি হৈছে, যোৱাকালি মই আপোনাৰ গৈছিলো হেৰিত আপোনাৰ এয়া আপোনাৰ এইয়া গোলাঘাট গৈছিলো। গোলাঘাটত আপোনাৰ কি কৰিলো তাত মানে এজনে ঘৰ এটা বনাই আছে দেই আপোনাৰ মহলীয়া ঘৰ এটা বনাই আছে, তাত তেওঁলোকে মানে কৈছে ঘৰটো বোলে প্লাষ্টাৰ কৰিব, তাতে মানে হিচাপ নিকাচ কেনেকে কি লাগে, গোটেই খিনি মানে মোক মোক মোক সুধিলে, মই গোটেইখিনি তাত তেখেতক ঘ ঘৰটো চাই আহিলোগে, কাম খিনি মানে, এতিয়া চাওক খেতি বাতি কৰা সময়ত খেতি কৰিম। তাত তোন আপোনাৰ কাম বনটো নাথাকে। তেতিয়া তো আপোনাৰ এই মস্ত্ৰী কামেই কৰিব লাগিব, এতিয়া খেতি বাতি চিজন আহিছে এতিয়া কাৰণে ঘৰলৈ গু
সেইটোয়ে, আজিকালি মানে আপুনি এটা কামত আপুনি ঘৰ নচলে বুইছে, আমি এতিয়া জীৱন নিৰ্বাহ কৰিবলৈ দুটা আমাক লাগি বৈ। কৰ্ম লাগিব।
হয় সেই বস্তু হয় সেই বস্তু বাহনি বিলাক আপোনাৰ যিহে জুই চাই দাম বাঢ়িছে আপোনাৰ বজাৰত আপোনাৰ গ'লে আপোনাৰ পাঁচশ টকা এটা লৈ গ'লে আপোনাৰ একোৱেই আপোনাৰ মোৰ মোনাই ভৰ্তি নহয়, সেই সেই তো এইটোত ন, আৰু যে এতিয়া। আলু, পিয়াজ, জলকীয়া, আদা, নহৰু আপোনাৰ তাৰ পিছত কেঁচা শাক পাচলিৰ কথাতো কবই নালাগে। আপোনাৰ জালুক জিৰা, জালুক জিৰা। জলকীয়া গুড়ি, আদা সেই সোপা আছেই,। হে সেইয়াও যি দাম আপো। আ এতিয়া এতিয়া আপোনাৰ আলু কেজি আপোনাৰ এতিয়া আমাৰ ইয়াত আপোনাৰ চল্লিশ টকা চলি আছে, পিয়াজৰ কেজি আশী টকা আপোনাৰ কেনেকে কেনেকে কেনেকে কেনেকে কৰি খাব আপুনি, হয় আমাৰ বা
সেইটোয়েতো আজিকালি, আজিকালি মধ্যবিত্ত যিটো তে খোৱাত বহুত অসুবিধাতে ভুক্ত কৰিছে।
মানে কি হৈছে আপোনাৰ মানে ভাল হৈছে। আপোনাৰ কি হৈছে। আপোনাৰ কি জানেনে মানে আমাৰ হেৰি হৈছে। এয়া এ আমাৰ তুমি এতিয়া চাউল পাত। আপোনাৰ মাছ পুঠি চব আপোনাৰ ঘৰুৱাই আমাৰ। ঘৰতে কৰা যায়, কিন্তু তোন আপোনাৰ, হয় ঘৰুৱা তেল তেল তেল নিমখো কিন্তু আপোনাৰ ঘৰুৱাই। বাকী বাদ বাকী আপোনাৰ। কিছুমান যেনেক মছলা আছে। আপোনাৰ হালধি জিৰা তেনেকুৱা কিছুমান মছলা খালি কিনিব লগগীয়া হয়। পিয়াঁজ। কিনিবলগীয়া হয় আদান। আদা নহৰু এইবিলাক কিনিবলগীয়া হয়। বাকী আমাৰ চব ঘৰৰে। আলু আলুও আমি ঘৰতে কৰো বাৰু। সেইটো কাৰণে কিনিবলগীয়া হোৱা নাই তেওঁ মানে ইমান বজাৰ জুই চান বাঢ়িছে বেলেগ মানুহে কেনেকে খাব বাৰু কওকচোন।
তাকে এইটো সেইটোয়েতটো আপোনাৰ মানে আজিকালি বজাৰত যিমান দেৰি কিনক আপুনি মানে বস্তুটো সাৰ সাৰুৱা হ'বই।
হয় হয়।
এক দৰে একো দৰে। আপোনাৰ ভাল খেতি মানে সাৰ। প্ৰয়োগ নকৰা খেতি মানে বহুত কমি।
হয় সেই আগতে আমি যেতিয়া সৰু সৰু আছিলো ন। আমি আপোনাৰ এ এনে আমি চব মানে আমি চব কি আপোনাৰ ঘৰুৱা ঘৰুৱা পদ্ধতিৰে য বিু আপোনাৰ ব্য্ৱহাৰ কৰি পেলাই আমি মানে খাদ্যৰ প্ৰস্তুতি খাইছিলো আৰু আগতে তেনেকে। আগতে মানে। শাক পাচলিবোৰ আপোনাৰ তেতিয়া মানে আপোনাৰ ভালো হৈছিলে। আপোনাৰ মাটি গুণাগুণাগতা আছিলে আজিকালি মাটিৰ গুণাগুণতা কমি গৈছে। ন আজিকালি যেনেকে আপোনাৰ। মাটিৰ যি আপোনাৰ ৰাসায়নিক পদ্ধতি। যি আপোনাৰ সাৰ ব্যৱহাৰ কৰিব লৈছে। তে আগতে আপোনাৰ মানে আমাৰ। ফচলবোৰ ইমান ভাল আছিলে। আৰু চ আমাৰ মানে ঘৰুৱা পদ্ধতিয়ে কৰা ন একো বেমাৰ আজাৰ নাই আজিকালি ল'ৰা ছোৱালী বিলাকৰ কি হয় আপোনাৰ চকুৰ সৰু বয় কম বয়স বয়স কম বয়সতে আপোনাৰ চকুৰ ব আপোনাৰ সমস্যাই দেখা দিয়ে। আপোনাৰ চুলি চুলিবোৰ আপোনাৰ চাবচোন চুলি সৰে আপোনাৰ। চুলিবোৰ চাবচোন চুলিবোৰ পকিবলৈ লয় এইবোৰ আচলতে কিয় সাৰ দিয়া খাদ্যৰ কাৰণে আজিকালি কি হৈছে মানুহবিলাকৰ আয়ু বিলাক বছৰে বছৰে কমি গৈছে। আপুনি এইটো মন কৰিছেনে বাৰু আজিকালি মানুহ বিলাক আপোনাৰ কি জানে আজিকালি মানুহ বিলাক আপোনাৰ কি জানে ন আপোনাৰ খুব বেছি আপোনাৰ আহ ষাঠিৰ পৰা সত্তৰ বছৰ বয়স হে আয়স আগৰ মানুহ বিলাক আপোনাৰ এশ দহ এশ বিশ তেনেকুৱা বছৰলৈ আচলতে তেওঁলোকে আচলতে এই পৃথিৱীখননত আচলতে তেওঁলোকে মোকাবিলা কৰিব পাৰিছিলে কাৰণ তেওঁলোকে চব ঘৰুৱা পদ্ধতিৰে খাইছিলে চব ভাল ভাল আঁহ আহাৰ গ্ৰহণ কৰিছিলে ন সেই সেইবাবে আৰু সেইবাবে এতিয়া মানে কি কৰিম আৰু সেইটোয়েদি আপুনি কি কৰি আছে আপুনি ভাত কিবা খালে নে নাই
মই ভাত খালোঁ খালোঁ।
কিহে খালে?
আলো পিটিকা।
হয়।
তাৰপিছত পইতা ভাত
আলু পিতিকা পইতা ভাত, অঁ বৰ ভাল ভাল। এইটো খাব লাগে খালে মানে আপোনাৰ কি হয় এইটো খোৱাতো ভাল আপোনাৰ যিমান সু খাব আপুনি সিমান শৰীৰৰ কাৰণে মানে ভাল আৰু এইটো মানে কি গৰমত আপোনাৰ মানে কি শৰীৰটোৱে সতেজ ভাৱ এটা লাভ কৰে ন আপাৰ শৰীৰতো আপোনাৰ ঠাণ্ডা ঠণ্ডা হয় অঁ আপোনাৰ শৰীৰে আপোনাৰ আৰাম পায় আপোনাক বেছি বেছ মছলাযুক্ত খাদ্য খালে আপোনাৰ কি হয় আপোনাৰ গেছৰ প্ৰব্লেম হ'ব আৰু বহুত কিছুমান আপোনাৰ সমস্যাই দেখাই দিয়ে মানে বেছি মছলা খোৱাতটো আচলতে ভাল নহয় বুজিছে নে
উম উম
তাকে আপুনি ক'তো যোৱা নাই এয়া এতিয়া কি আপোনাৰ হাল বোৱা হ'ল নে গোটেইখিনি মাটিত
অলপমান আছে অলপমান খালি আছে মানে টেক্টৰৰ খন বেয়া হ বুছে যি হয় হয় ঘৰুৱাই টেক্টৰ খন মানে চলাইছিলো চলাইছিলো পথাৰত
হয়
এই পথাৰত মানে কিবা এৰে পৰি আছিলে এই ৰথৰ নিচিনা বুজছিল ৰ'দডালৈকে ফুচি পেলাই মানে যিটো মেচিনৰ সেইটো পিছালটো ভাঙি গ'ল সেইটো এতিয়া মই মেকানিকচলৈ গ'লো মেকানিকেল কলেজ মেইন বোলে যিটো হেৰি ন, সেই গোটেই খিনিয়ে ভাঙি গল।
হয়, হয়।
এতিয়া আকৌ নতুন কিনিব যাব লাগে।
আপোনাৰ সেইটো, সেই সেইটো জ্বালা-জ্বালাই দিলে নহ'ব?
সেইটো জ্বালাই দিলে নহ'ব বুলি কৈছে, সেইটো বোলে একদম জ্বালাই দিলে আকৌ পিছৰ প্ৰব্লেম হ'ব বোলে। সেইকাৰণে ভাবিছো নতুন এটাকে লৈ লওঁ, ট্ৰেক্টৰখন কিনা বুজিছে দেৰ বছৰ ভালকৈ খোৱা নাই।
হয়, হয়, এইবিলাক মানুহ বুজিছে আপোনাৰ কিছুমান মানুহ আছে জানি বুজি বদমাছ কৰে, এতিয়া চাওকচোন পথাৰৰ মাজত আপোনাৰ, খেতি মাটিত আপোনাৰ ক'ৰ পৰা ৰদডাল আহিলে আপুনি কওকচোন? কিছুমান মানে জানি বুজিয়ে কৰি থৈ , গম পাইছে এতিয়া হাল বোৱা সময় আহিছে আপোনাৰ আপোনাৰ গাড়ী-গোৰা দেখি আপোনাৰ মাটিবাৰি দেখিছে কিছুমান মানুহ আছে নহয় তেনেকুৱা মানুহ কিছুমান মানে বহুত মানে আপোনাৰ মানে বেলেগৰ উন্নতি হোৱাটো দেখিব নোৱাৰে, বুজিছে নে? আচলতে এইবিলাক আচলতে কি জানে এইবিলাক আচলতে ভাল নহয়, এই হফা আমাৰ সমাজত কাৰণে, আচলতে এইবিলাক আমাৰ
দাদা, এ দাদা, মই অলপমান এইয়া, অলপমান পানী অলপ খাই আহো, আপুনি কথা পাতকচোন।
আপুনি মানে পানীত টো খাব যে আপুনি হেৰি ঠাণ্ডা পানীটো খাব দেই আপুনি গৰম পানী